হয় শুনিছো তুমি শুনি।
হয় হয় শুনা পাইছো ভালনে তোমাৰ। শুনিছো শুনিছো ভালনে তোমাৰ। আছো আছো ভালে আছো আছো ভালে কি কৰিছা।
এ চাখালো এই মাত্ৰ খাই কেনে এনেই আছিলো আৰু বহি।
বাৰু। তাকে, আজি ভাবিলোঁ মানে মই ফোন এটা কৰো তোমাক। মই- মই এনে চাহটো নাখাওঁ, মই মানে এনে চাহটো নাখাওঁ। গধূলি টে নাস্তা হিচাপে আৰু অলপমান খালোঁ কিবা। ভুজিয়া হওঁক তোমাৰ বা লাৰু সেনেকে। হেই খালো অলপমান।
অঁ তুমি পিছে চাহ খাই বেয়া পোৱা নেকি?
মই চাহ নাখাওঁৱে। সৰুৰ পৰাই মোৰ অভ্যাস নাই মানে চাহ, অ' মই চাহ খাই মানে ভাল নাপাওঁ, এনেকে। তোমাৰ প্ৰিয় নিকি চাহটো?
প্ৰিয় নহয় বাৰু তথাপিও মানে দিন- টো দুবাৰকে খোৱা যায় আৰু, ৰাতিপুৱাৰ চাহকাপ আৰু গধূলিৰ চাহকাপ।
হয়, মানে কিছুমান আৰু- মানে তোমাৰ ধৰা চাহ নোখোৱাকে থাকিব নোৱাৰে ন, দিনটোত মানে লাগেই লাগে। সেইকাৰণে মই- ভাবিলো তোমাৰ প্ৰিয় নেকি!
নহয়, নহয় বাৰু, সেইটো নহয় বাৰু। এনে সদায় বাৰু নাখাওঁ, কেতিয়াবা আৰু গধূলিৰ চাহ- কাপ খোৱা যায় আৰু ৰাতিপুৱাৰ তেনেকে খোৱা যায়। বা নাস্তাটো ভাল হ'লেও চাহ খাব ইচ্ছা যায় ন।
হয়, হয়, ঠিকেই ঠিকে। বাৰু- তোমাৰ এনে ধৰা প্ৰিয় খাদ্য বা কি কি বা?
প্ৰিয় খাদ্য বুলি ক'ব গ'লেতো বহুতে থাকে। ন তেনেকুৱা বাৰু এতিয়া গৰমৰ দিনত আৰু প্ৰিয় ক'ব গ'লে- টেঙাৰ আঞ্জা হওঁক, - বা পানী দিয়া ভাত হওঁক, তেনেকুৱা বস্তু বোৰে খাই এতিয়া ভাল লাগে ন।
হয়।
তেনেকুৱা এতিয়া আৰু এই গৰমৰ দিন- মছলা জাতীয় খাবলে ভাল নালাগে ন গৰমত?
সঁচাকে। মানে এতিয়া ধৰা তোমাৰ এই বাৰিষাৰ গৰম গৰমতটো গৰমেই লগতে আৰু বাৰিষা- বাৰিষাৰ দিনো আৰম্ভ হৈ গৈছে ন, এই বাৰ বাৰিষাৰ দিনত- তোমাৰ ধৰা এই মছলা পাতি হওঁক বেছি বা- মানে তেনেকুৱা ধৰণে একো খাদ্য খাবলৈ একো মনে নাযায়।
অঁ হয়, হয়।
একো মানে খাদ্যত ধৰা তেনেধৰণৰ সোৱাদ নোহোৱাই হৈ যায় নহয় নে?
হয়, হয়, হয়, এই বাৰিষাৰ বাবে কিমানৰ যে মানে- আনালি হৈছে ন, এইটো বানপানীৰ, হয়।
আৰু যাৰ ফলত ধৰা তোমাৰ এই বানপানী বা হেৰি- এ তোমাৰ ইমান মানে বৰষুণ হৈ থকাৰ কাৰণে। তোমাৰ এতিয়া মানে ধৰা- কৃষকসকলৰ যথেষ্টখিনি মানে অসুবিধা হৈছে দিয়াচোন। এই শস্য পাতিবলাক মানে- শস্য -চস্য উৎপাদ আ উৎপাদন কৰাৰ ক্ষেত্ৰত। যথেষ্ট খিনি ধৰা তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে নহয় নে?
অঁ, অঁ, হয়, হয়। তেওঁলোকে- ত বহুত আশা কৰি কিনে তো এই খেতি বাতি কৰে ন, তেওঁলোকৰ বছৰ মূৰত এবাৰ কৰে। সেইটোকে আশা কৰি মানে কৰে ন। অঁ সিহঁতৰ বহুত লচ হয় আৰু এনেকুৱা হলে।
তাকে যথেষ্টখিনি মানে সমস্যাত ভুগিবলগীয়া হয়। আৰু যাৰ ফলত ধৰা আমাৰো খোৱা খাদ্যৰ ওপৰত মানে প্ৰভাৱ পৰা দেখা যায় দিয়াচোন আৰু- অঁ তোমাৰ এতিয়া বাৰিষা- বাৰিষাৰ সময়ত তোমাৰ চাবা চোন বজাৰত তোমাৰ আমাৰ খাদ্য বস্তু বিলাকৰ দাম বাঢ়ি গৈছে।
কোনোবা ঠান অঁ কোনোবা ঠাইত মানে বানপানীৰ বাবে বা খেতি নষ্ট হৈছে। কোনোবা ঠাইত বা বানপানীৰ বাবে খেতিয়ে কৰিব পৰা নাই।
হয় তাকে আৰু তোমাৰ এই এতিয়া বাৰিষাৰ সময়ত- আ আমি যেতিয়া বজাৰৰ খাদ্য বস্তু কিনিবলৈ যাওঁ বা যিকোনো চব্জি কিনিবলৈ যাওঁ, শাক- পাচলি কিনিবলৈ যাওঁতে- এতিয়া ধৰা তোমাৰ এই বস্তুৰ দাম বিলাকো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে দিয়াচোন এতিয়া।
অঁ, অঁ, হয়, হয়।
আৰু মানে যিমানে কম উৎপাদন হ'ব, সিমানে বস্তুৰ দাম বৃদ্ধি পাব। যাৰ ফলত ধৰা আমাৰো মানে- আহ খোৱা খাদ্যৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায়।
অঁ, হয়, হয়, এইটো হয়ে বাৰু।
তাকে, বাৰু তোমাৰ- কিবা এনে ভাল লগা ফল মূল আছে নে, তুমি কি ফল খাই ভাল পোৱা?
উম। ভাল লগা ফল মূল ক'ব গ'লে মই ইমান এটা ফল মূল বাৰু ভাল নেপাওঁ। অঁ তথাপিও আৰু- এতিয়া এতিয়া আ সেই ন মাটি কঁঠাল আছে যে, সেইটো মানে ভাল। ভাল পাওঁ খাই কিনে আৰু ইমান প্ৰিয় ক'ব গ'লে নাই বাৰু। তথাপি আমটো ভাল পাওঁ আৰু তেনেকুৱা।
অঁ এতিয়াতো বাৰু আমৰ মানে বতৰ চলিয়ে আছে দিয়া চোন।
অহ। হয়, হয়, হয় আৰু যেতিয়া মানে কেঁচা আমটোৰ চিজিন থাকে তেতিয়া খাই কিনেও ভাল লাগে ন।
তাকে কেঁচা আমটো তোমাৰ এই ধুনীয়াকে চকল চকল কে কাটি পিনে- তাতে জলকীয়া, তেল মিক্স হয় মূৰত- ৰ'দত বহাই বহি উম ৰ'দত বহি পিনে ধুনীয়াকে চকল চকল কে কাটি।
লৈ লগৰীয়াৰ লগত খাই কিনে ভাল লাগে আৰু।
সঁচাকে বহুত ভাল লাগে দেই মানে কেঁচা আমৰ মানে বতৰটো বেছিকে ভাল লাগে। এই তোমাৰ এতিয়া যি- টো পকা এতিয়াতো আম বিলাক চব পকিয়ে গৈছে দিয়াচোন।
অঁ আৰু মানে লগৰ লগত টেঙা বোলা বস্তুটো মানে অকলে খাই ভাল নালাগে। মানে লগৰ লগত খাই কিনেহে ভাল লাগে।
সঁচাকে আৰু মানে অকল আম-
মানে পথাৰত বহি কিনে হওঁক মানে লগৰীয়াৰ লগত- তেনেকে খাই কিনে মানে মজাটো লাগে আৰু।
হয়, সেইটোতো মজা একেবাৰে বেলেগ। কিন্তু তোমাৰ ধৰা সেই তুমি- মজাৰ কথা কলা লগৰীয়াৰ লগত বহি পথাৰত ঘূৰি ফুৰা, সেই মজাটো তুমি মানে- গাঁৱতহে পাবা, আজিকালি চহৰত সেইবিলাক মজা নাই।
অঁ এইবোৰ সেইকাৰণেটো কমি আহিছে এইবোৰ আৰু।
নাই তাকে আৰু তোমাৰ ধৰা- এ অকল মানে আমৰ কথাই নহয়, বগৰী টেঙা হওঁক বা- ঔটেঙা হওঁক, সেইবোৰ মানে একেলগে ধৰা সেনেকে চকল চকলকে কাটি পিনে- লগৰ লগত বা পৰিয়ালৰ লগত বহি-
ধেকীত যে খুন্দি কিনে খোৱা যায় যে ঔ, বগৰী- মিক্স কৰি জলফাই সেইটো মানে আৰু ওপৰত অকমান ধনীয়া দি কিনে জলকীয়া দি নিমক অকমান বেছিকে হ'ব লাগে আৰু তেতিয়া মানে টেষ্টিটো বেছি আহে।
হয়ঁ মানে খোৱাৰ আনৰ আমেজটোয়ে বেলেগ আহে হয় সঁচাকে। ঠিকে কৈছা মানে এ আৰু ধৰা তুমি এনে মাছ মাংস খোৱা নে?
মাছ মাংস খাওঁ বাৰু মাছ মাংসটো সকলোৱে খাই ভালে পায় ন।
হয়ঁ নহয় ধৰা কিছুমান ধৰা তোমাৰ নিৰামিষ খাই ন তেওঁলোকে মাছ মাংস খাই বেয়া পায় সেইকাৰণে মই ভাবিলো তুমি- মাছ মাংস খোৱা নাই জখোৱাবা।
অঁ নহয় নহয় তেনেকুৱা নহয় বাৰু মাছ মাংস খাওঁ এনেকুৱা নহয় যে মাছ মাংস নহ'লে মানে ভাত। খাব নোৱাৰে তেনেকুৱা নহয়।
হয়ঁ ওম!
লাগিব এনেকুৱা নহয় কৰো
অঁ ঠিকে নহয় আমি এচাম এ মানে এচাম পাও ন যে মানুহ যোনে মানে ধৰা এদিনো মানে বিনা মাছ মাংসৰ এৰি পিনে ভাত নাখায়ে। তেনেকুৱা মানে বহুত মানুহ দেখা পায়ে থাকো দিয়াচোন কিন্তু মানে সেইটো মই ভাবো যে সেইটো মানে দৈনন্দিন ভাবে যদি আমি মাছ মাংসটো খোৱা আৰম্ভ কৰো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়ঁ দিয়াচোন।
হয়ঁ হয়ঁ এইটো কিন্তু মহিলা সকলে নুবুজে।
সঁচাকে মানে মই এতিয়া মানে মোৰে অঁ উদাহৰণ হিচাপে মই ক'ব বিচাৰো যে মোৰে তোমাৰ এই মামী এজনী আছে মামীজনী মানে তোমাৰ কোনোদিনো বিনা মাছ মাংস নোখোৱাকে মানে ভাত নাখায় ত' মানে তেওঁৰ মানে এতিয়া মানে স্বাস্থ্যৰ অলপমান সমস্যয়া হৈ গৈছে ডক্টৰৰ ওচৰত গ'লে ডক্টৰে কৈছিল যে তেখেতক মানে দৈনন্দিন হিচাপে তোমাৰ মানে নিয়মীয়া ভাৱে মাছ- মাংস খাব মানা কৰিছিলে কিন্তু তেখেতে বিনা মানে একো মাছ মাংস নাথাকাকে ভাতে খাব নোৱাৰে সেইটো ধৰা অভ্যাসতটো অলপ বেয়া অভ্যাস দিয়াচোন।
হয়ঁ হয়ঁ!
তেনেকে তাৰ যাৰ ফলত ধৰা মানে যথেষ্ট পৰিমাণৰ সমস্যাই দেখা দিয়ে বা আমাৰ বি হয়ঁ হয়ঁ শুনিছো আছো তুমি শুনা পাইছা।
হয়ঁ।
মানে তেনেকুৱা নহয় আচলতে যি বস্তু খোৱা যায় সব মানে লিমিটত খাব লাগে মাছ মাংসটো এনেকুৱা কোৱা নহয় যে সদায় লাগিব এনেকুৱা হ'ব নালাগে আচলতে।
হয়ঁ একেবাৰে সঁচা কথা মানে ধৰা আমি যিকোনো বস্তু যেতিয়া মানে সীমিত ভাৱে বা- এটা উমঁ এঅ মানে পৰিমমানত খাওঁ তেতিয়াহে সেইটো বস্তুটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়ঁ। নহ'লে মানে যিকোনো বস্তু আমি যথেষ্ট পৰিমাণে খালে সেই বস্তুটোতো আমাৰ কাৰণে হানিকাৰক হ'বই দিয়া চুন।
অঁ হঁয় হঁয় মানে মানুহ বোৰে এইটো নুবুজে যে এনেকে যদি আমি মানে সদায় এইটো মানে স্বাস্থৰ কাৰণে যোনটো অখদ ক্ষতিকাৰক হয়ঁ সেইটো যদি আমি মানে খাই থাকো আমাৰ যে দেহৰ কাৰণে ক্ষতি হয় এইটো মানে নাভাবে। তাৰ ফলত কেনেকুৱা হয় মানে কিবা বেমাৰ হ'লে কিবা হ'লে। মানে সেইটো বস্তু সদায় কাৰণে বন্ধ হৈ যায় মানে সেইবাবে মানে বস্তুটো অকমান লিমিটত মানে খাব লাগে আৰু যোনটো ভাল তেনেকুৱা খাব লাগে। আৰু যেনেকুৱা হওক আজিকালি বইলে খাই ন প্ৰায় ভাগ মানুহে আজিকালি বইলে খায়। ত বইলটয়ে ভাল আছলতে।
সঁচাকে মানে ধৰা তাৰে মানে মই এটা উদাহৰণ দিব বিচাৰো যে- এই তোমাৰ মই মানে মম' খাই পিনে ভাল পাওঁ বেছিকে, ত'- তেতিয়া মানে মই মাজতে অ উ মানে ডেইলি- নিয়মিত ভাৱে ধৰা তিনি চাৰি দিন মই ম'মো খাইছিলো, খাওঁতে মানে মোৰ তাৰ পিছত- পেটৰ অসুখ হোৱা আৰম্ভ হ'ল। তাৰ পিছত মই গম পালো যে এই বস্তুতটো মানে ধৰা- এসপ্তাহত এদিন বা মাহত এদিন খোৱাটো ঠিকে আছে কিন্তু মানে এই নিয়মীয়া ভাৱে যেতিয়া খাই থাকিম- সেই বস্তুতটো মোৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। তাৰ পিছত যেতিয়া মই সেই ম'ম'- অঁ হয়, তাৰ পিছত যেতিয়া মই খোৱা বাদ দিলোঁ সেই তিনি চাৰি দিন খোৱাৰ পিছত পেটৰ অসুখ খোৱাৰ পিছত। তাৰ পিছত মোৰ মোৰ মানে হেৰি পেটৰ অসুখ ভাল হৈ গ'ল। পালো যে মান যিকোনো বস্তু ধৰা সীমিত হয় হয় সীমি আছো।
অঁ, অঁ শুনিছোঁ কোৱা?
হয়, তাকে তেতিয়া মানে মই বুজি পালোঁ যে যিকোনো বস্তু ধৰা সীমিত পৰিমাণে যদি খাওঁ- তেতিয়াহে মানে আমাৰ স্বাস্থ্যৰ কাৰণে সি ভাল। শুনিছা নে?
হয়, তোমাৰ মাতটো ফাঁচি আহি আছিলে, কোৱা?
হয়, তাকে কৈছো বাৰু। কি বনালা এতিয়া ভাত পানী? ভাত-পানী এতিয়া কি বনালা? তুমি বনোৱা নে মাই বনাই?
অঁ নাই, ভাত -পানী এতিয়ালৈ বনোৱা নাই বাৰু।
হয়।
এতিয়া মানে বনাম, এতিয়া সন্ধিয়া চাহ কাপ খাই আছিলো মানে, খালো আৰু এতিয়া ভাত। যোগাৰ কৰা যাব আৰু।
তাকে কি বনাবা এতিয়া?
এতিয়া আৰু আজি যিহেতুকে সোমবাৰ আজি মানে নিৰামিষে হ'ব বাৰু। এনেকে দাইল, ভাত। আলু ভাজি এনেকে হ'ব আৰু আ লগত এখন চাটনি থাকিব এনেকে হ'ব আৰু।
ঠিকেই দিয়া, এতিয়া যিহেতু বাৰিষাৰ বতৰ আৰু নিৰামিষ খোৱাই ভাল।
অঁ হয়, হয়, হয়, পিছে তুমি কিহেৰে খাবা আজি?
অঁ মই বনাই আহিলো এইমাত্ৰ, বনাই আহি আ তোমাৰ বনালো- পুৰি বনালো আৰু আলুৰ দম বনালো। তাকে ভাবিলো আহিপিনে তোমাৰ লগত এটা এবাৰ-
অঁ দিয়া, পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল বহুতখিনি জানিলোঁ।
মোৰো বহুত ভাল লাগিল দেই। ঠিক আছে বাৰু নতুন এটা বিষয়ত আকৌ এদিন কথা পাতিম হয় আজিলৈ সামৰিছো।
অঁ ধন্যবাদ।
হয়।